হেল্ল'।
হেল্ল' অ',
অ',
খালা নাই?
ভাত মই খালো, তুমি খালা?
নহয় আজি গৈছিলে পিছত
কি কৈছা?
আ, চব্জি অ', লবলৈ গৈছিলো আৰু বজাৰত মাছটো ওলাইছে। ৰৌ মাছ আনিলোঁ আ ঘৰৰ মাছ আৰু এই ৰোল বনাইছো তাৰপিছত সৰু আলু ভাজি দিছোঁ আও।
সেই লালুক লালুকৰ বজাৰ বজাৰখনলৈকে গ'লা নে?
মানে বিহ অ', লালুক লালুকৰ বজালৈকে গলো।
উম, ঠিকে আছে।
কিহে?
মই এ একে, মোৰ অমলেট আছিলে। গৰ ৰ'দটো দিছে যে বেছি যোগাৰ কৰিবলে মন নগল, এইফালে গৰমো বহুত। চহৰীয়া জেগাতো গুৱাহাটী নহয় জানো আৰু গুৱাহাটীত গৰম বুলি কলে আৰু
অ',
উম, আমাৰ ইয়াতো একদম পুৰা ৰ'দ বাহিৰলৈ ওলাবই নোৱাৰি।
আ, আমাৰ ফালে পুৰা ৰ'দ দিছে একদম আৰু বেলেগ কাম কৰিছো অ', পকা অলপমান আছে সেইখিনি ৰ'দত দিলো স্কুল গ'ল মেগী খালে ভাপত দিয়া পিঠা খালে তাৰ পৰীক্ষা পাইছেহি
বুজিছোঁ অ', মই সেই চিম্পুল কে বনালো
আ, তোমাৰ এতিয়া নাজে
ক্লাছ আজি আছে আবেলি মানলৈ পাঁচটালৈ আছে।
অ', অ',
পাঁচটালে সেইটো প্ৰাইভেট টিউচন প্ৰাইভেট যেনিবা, ঘৰলে যাবলে লাগিব, বাকি তাৰপিছত চাৰে সাতটাত আছে সেইটো মোৰ ৰুমলৈকে আহিব যেনিবা
এই তুমি এটা, তুমি এতিয়া
মই ইহঁতৰ পৰীক্ষা চলি আছোতো ল'ৰা ছোৱালী কেইটাৰ ল'ৰা ছোৱালী কেইটাৰ পৰীক্ষা পৰীক্ষা এটা হলেই মই গুচি যাম
তাৰ মমানে অ সোনকালে কৰি ল'ব লাগে তোমাৰ নামলৈ উঠাব লাগিব আৰু তেতিয়াহে কামটো হব নহলে নহয় গম পালা
উম উম বুজিছো সেইটো সেইটো আমি এ মই এতিয়া বন্ধত যামেই নহয় তেতিয়া কৰিলম এটা এটা নিৰ্দিষ্ট নিৰ্দিষ্ট সময় লৈ আমি দুতে গুচি যাম লখিমপুৰ
হ ন আহিল ফোন
উম হম হুম
টাউনত টাউনত আছে
অ হয় নেকি কোনে কোনটো কোনটো দাত হৰালে
অ অ অ অকলে গৈছে নে নে লগত ভাইটি গৈছে
অ ভাইটি কি কৈছে আজি ভাইটি পৰীক্ষা হৈ আছেতো ভাইটি আজি পৰীক্ষা নাই কাইলৈ আছে না ভাইটিক লৈ গৈছে লগত সেইটো কথা আ ৰ'দটো চোকা ন পানী থাকিলে নেমু পানী খাবা দেই সোণ
নেমু পানী খাব লাগিব এই নেমু নাই কয় এতিয়া এই বজাৰৰ পৰা আনিব লাগিব আকৌ কোনেনো ইমান চেপি আকৌ ৰস লৈ কষ্ট ষ্ট কৰিব তাতকে ভাল দোকানত গৈ দোকানত দোকানত নহয় আমাৰ ইয়াত
ম নেম পানী আমাৰ পৰা নাই ওপৰত আছে হে তলতে কাজি নেমু এই শুনা নেমু এ এ এটা মানুহলৈ চব অকমানতে এফালো নালাগে এনেকে হা গ্লাছ এটা এটা চেপিলেই হৈ যায়
নাই ইমান কষ্ট কৰিবলৈ ন নাই মই এই মই
কিনা ৰবা কিনা কিনা পনীয় জাতীয় বস্তুবোৰ ঘৰত নেমু
নহয় নহয় সেই সেই কিনাৰ নহয় মানে এই দোকানে সেইবোৰ কেমিকেল দিয়া সেইকেইটা কথা কোৱা নাই মই তোমাৰ এই বাহিৰতে মানে মোৰ ৰুমৰ তলতে যেনিবা এইৰ নেমুৰ ৰস এই কুঁহিয়াৰ কুঁহিয়াৰক তেনেকে বেচা বেপাৰী এজনীয়ে বেপাৰ বেপাৰি এজনী আছে মানে
সদায় নাহে নহয় ৰদটো চোকা হলেহে আহিব সদায় নাহে কেতিয়াবা কেতিয়াবা অকমান উম এনেও নিজেও বনাই খাব লাগে ন অকমান বতৰ ডৱৰিয়া হলে নাহে নহয় ৰাতিপুৱা অ
আৰু ব্যৱহাৰ পাতিও ভাল
অ অ অ, হয় হয়। তাকে আজি আমি মাছে খালো তুমি আকৌ দিমহে খালা।
অ।
ধুনীয়া হৈছে মই এতিয়া মই বন বনাই মেলি হ'ল খোৱাই নাই এয়া মাইনা আহিব কেতিয়া মাইনা আহি নকয়। সোনকালেই আহ বুলি তালে ৰৈ আছো। সি নাহিলে মই খাই দিম মই পিঠাই চাহ খাই দিলো এতিয়া খাবলৈ মন যোৱা নাই ভাত আৰু গৰম যে।
বুজিছা।
উম সেইটো কথা, নাই কাপোৰ কানি তুমি ৰবা এ- বিচনাৰ কাপোৰ কানি এইবিলাক ধুইছে নাই বাৰু।
ধো ধো।
আজি ৰাতিয় সাত ভাগিব নহয় আমাৰ এনে অসমীয়া নিয়ম মতে সাত ভাগিলে কাইলে মানুহ- চোৱা খদাই মই আজি অলপমান কাপোৰ ধুলো বাৰু কিন্তু কাইলৈ কিছুমান কাপোৰ- এ ধুব লাগিব তুমি কাই পাৰে মানে আজি নহলে সময় নহলে ৰাতিয়ে- এই বিচনা গাও ক'ভাৰ এইবিলাক ধুই মেলি থবা গম পছা নাই?
উম উম ঠিক আছে অ, কাইলৈ ধুব লাগিব এই আজি গৰম যে বেছি কাৰণে বেছি কাম- কৰিবলে মন নগ'ল।
অ আৰু কোঠাটো ধুনীয়াকে ধুনীয়াকে মুচি পেলাবা দেই।
উম ৰুম কেইটা হাৰি হাৰিলো বাৰু, খালি মোচাহে নাই কাইলৈ তেতিয়া-
নাই প পাকঘৰ বাচন বৰ্তন বিলাক ধুনীয়াকে ধুই পেলাবা। তেতিয়া ভাল হয় মানে দেই।
উম কাইলৈ এটা নিৰ্দিষ্ট সময় উলিয়াই, আহ- আগবেলা সময়তে যেনিবা চাফা চিকুণ কৰি দিম আৰু মুচি দিম চফাকে পকা মুচিম।
অ আৰু এইকেইদিন হেৰিতে গোঁসাঁইঠাই হেৰি কৰা নাই মই - চাকৰি জ্বলোৱা নাই নহয় এনে বাহিৰত জ্বলাব পাৰে। তাত- জ্বলাব নাপায় সেইকাৰণে ক এইবোৰ চব হেৰি কৰি পেলাইহে জ্বলাম আৰু নিয়ম থাকে ন।
কৰি দিবা কৰি দিবা যোন-
এতিয়া কঁঠাল আছে ন ঘৰত অ কঁঠাল আছে। লাথি এডালেকে পোৱা নাই শাল এটা মাৰি দিবলৈ পকিবলে। মাইনাই খাই ভাল পায় নহয়।
হয় নেকি আৰু।
চেম কলো পকী জি গৈছেগে খোৱা মানুহ নাই মাইনাও নাই।
এইটো চেন কলৰ তুমি স্মুথি বনাই খাব পাৰা নহয়।
স্মুথি বনাবলে গাখীৰ লাগিব মই গাখীৰও অনা নাই অ।
লৈ লবা ক।
অলপ সেই পিঠা বনালোঁ নহয়। কালি।
উম নহলে চেনী কল। এ মুৰি চিৰা গাখীৰ দিলো খাব পাই গুৰৰ লগত। ভাল লাগেতো, তেনেকৈ খাবা জলপান হিচাপে।
অঁ কুঁৱা চাউলো আছে মৰিচাও আছোয় গুড়ো আছে খালি গাখীৰহে নাই।
মোৰ চাউলতো ইয়াত পাবলৈকে নাই মই বিচাৰিছো- মই খাই ভাল নাপাওঁ জানো ইয়াত মই, ইয়াত-
কেজি আশী টকা কিছুমান কিছুমান জেগাত এশ টকা, মাজুলী হ'লেতো। লয়
অ।
এ তাততো পুৰা ওলাই তাকে গাঁৱলীয়া বস্তুবোৰ ওলায়, গাঁৱলীয়া শ শাক পাচলিবোৰ ওলাই নাই কচু থুৰ ঢেঁকীয়া এইবিলাক
এইফেলে সেইটো মানে যোনটো তোমাৰ শ্বিলঙলৈ যোৱা ৰাস্তা ন তাৰ সেইখনতে বিক্ৰী কৰে। হয় এইফালে পাণ বজাৰ ফালে বিক্ৰী কৰে। বহুত একদম অ শ্বিলঙৰ মানে একদম ঘৰুৱা একদম, যোনবোৰ ইয়াত অসমত যোনবোৰ উৎপাদন নহয়, তেনেকুৱা উৎপাদন কৰা বস্তু ইয়াত বেছিহি।
অ ঔটেঙা-সৌটেঙা খাবা আৰু পাহাৰীয়া কচু ওলায় নহয়। পাহাৰীয়া বস্তু বিলাক খাবা আকৌ, পাহাৰৰ পৰা আনে মানুহে দেখিছে নাই? আদা আকৌ হালধী, নহৰু, এইবিলাক বস্তু নাই নহয়। পাহাৰীয়া কচু আনে বি অ বিভিন্ন ধৰণৰ কচু আন, আমাৰ এইফালে কচু নামেই কিছুমান নাজানো।
উম। বিভিন্ন প্ৰকাৰৰ এ কচু পায়।
অ শাকো বিভিন্ন ধৰণৰ থাকে।
এনেকে আকৌ কাঠ-কা-কাঠফুলাও তেনেকে বহুত এ ধৰণৰ থাকে ইয়াত
অ বজাৰ বজাৰ কৰিবলৈ অকমান সময়লৈ যাব লাগে, চাব লাগে বস্তু বিলাকৰ নামো জানিব লাগে, আৰু বস্তু নোখোৱা বস্তু এটা খাব চেষ্টা কৰিব লাগে। সাৰ নিদিয়া বস্তুবোৰ স্বাস্থ্য কাৰনে ভালে গম পাইচা নে নাই?
বুজিছো।
অ আইৰন থাকে অ তেজৰ কাৰণে
তুমি খোৱা বোৱাবোৰ ভালকে কৰি আছানে?
অ কৰি আছো কিন্তু এইকেইদিন কৰ য এই মিঠা বেছি খোৱা এই জামু কেইটামান পাৰি পেলাই খাব লাগিছিলে আকৌ গছত বিচাও থাকে
গছজোপাত অলপ জেগাটো পুৰা চফা।
অ-অ-অ। ভালকে কৰি যাবা খোৱা বোৱা তাৰ পিছত এই আমলখিৰ ৰস খাবা আকৌ। আমলখি ৰসোতো ভাল ন শৰীৰৰ কাৰণে।
হ'ল শেষ হ'ল অনাই নাই আমলা জুচ মই আজি গ'লো যদিও পাহৰি থাকিলো নহয়। হাতত এনেকে লৈ যোৱা নাছিলো বা মই পইচা
উম উম খাবা খাবা নিজৰ স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিবা। সেই বেছি কাম বন নকৰিবা, কৰিবা মানে প্ৰয়োজনীয় কামসমূহ কৰিবা
এ শুনা শুনা চকুকেইটাও দেখাব হ'ল নেকি চকুকেইটাৰ পাৱাৰ কমিছে ন লাগি নে চকু এটা পানী ওলাই থাকে এইকেইটা দেখাব লাগি চকু কেইটা একেবাৰে নেদেখা হৈ পেলাই কাম কৰিবা আৰু ঘৰত এ তুমি দিব লাগিব সোনকালে। একো নহতে গম পাইছা না নাই? সেইকাৰণে আকৌ স্বাৱলম্বী হোৱালে বাত চাওঁতে চাওঁতে মই এইফালে কিবা বেমাৰ হৈ হৈ কিবা- হওঁগে।
দেখাই লব আকৌ বেছি খৰচ নহয়তো ত ভয়- কৰিছা আকৌ তুমি দেখুৱাই আহিবা লখিমপুৰলৈ গৈ।
ৰবা মাইনাই যে ইমান সেইবোৰ চিনি নাপায় ন ডক্টৰ চক্তৰ চব জেগা জগ, এ ঠাইবিলাক, তুমি আহিবা তোমাৰ লগতে যাম দেই।
ঠিক আছে বাৰু।
অ। আৰু কিবা আছে নে কথা কবলে?
নাই নাই নাই মই অকমান ড্ৰেছ লওঁ টিচন কেইটাকো আহিবলৈ হ'বই নহয়। ৰেষ্ট লওঁ, তুমি অকমান ৰেষ্ট লৈ দিয়া। ভালকে খালা নহয় ন?
অ মই খামহে মাইনালৈ ৰখিছো কিন্তু মাইনা অহালে নাথাকো। আনকি সোনকালে খাই দিম আৰু বেছি ঠাণ্ডা হ'লে খাবলৈও বেয়া লাগে নহয়।
অ খাই দিবা খাই দিব সোনকালে খাই দিবা, মাছ- ধুনীয়াকে খাবা। ঠিক আছে মই অকমান ৰেষ্ট লও দেই। অ অ
অ অ অ অ হ'ব হ'ব এ সাৰ পাবলৈ পাহৰি নাথাকিবা আকৌ এলামটো লগাই থবা।
উম ঠিক আছে হ'ব।
অঁ হ'ব হ'ব ৰাখিছোঁ দিয়া। মই